অ' হেল্ল' মই শুনিছো। তই শুন আহিছে, মোৰ মাতটো গৈছে নে?
একদম শুদ্ধকৈ আহিছে স্পষ্ট ভাৱে।
স্পষ্ট ভাৱে গৈছে নে
একদম ফুল স্পষ্ট ভাৱে আহিছে, মই ধুনীয়া নেটৱৰ্ক পাইছো আজি। ৰাস্তাতে আছো বাৰু, হ'লেও ধুনীয়া একদম।
তাৰমানে বৰষুণ, তই ব'ডী বিল্ডাৰ হ'তৰ ঘৰলৈ কেলৈ গৈছিলি?
বডী বিল্ডাৰ, মইতো কি হ'ল চাউল আনিবলৈ গ'লো। তাৰপা, অ' তাত গৈ হেৰি ক'লে তোমাক মোৰ বোলে আধাৰ বায়মেট্ৰিকটো হেৰি হৈ আছে লক হৈ আছে।
উম।
তাৰপৰা কৈছে তোৰ হেৰিয় এইটো চাই মইতো গ'ম নাপাওঁ কেনেকৈ খুলিব লাগে। মই ভাবিছোঁ তোৰ কম্পিউটাৰ দোকান খুলিব লাগিব মোৰ পইচা যাব আৰু।
অ'।
তাৰপৰা সেইকাৰণে বডী বিল্ডাৰৰ ঘৰলে গ'লোঁ। তাৰপৰা সেই মই নিজেই ইউটিউবত চালো আৰু।
আধাৰ বায়'মেট্ৰিক টো অফ হৈ আছে।
অঁ অফ হৈ আছিলে লক হৈ আছিলে।
তই নিজে লক কৰিছ আকৌ এইটো।
অ' মই নোযানো নহয়, মই টিপি থাকোঁতে চাগে লক হৈ গ'ল নিজে।
আধাৰ মায় আধাৰ এ'পটো
অঁ আজিতো আকৌ তোৰ নিজে খুলিবলৈ আকৌ তোৰ এইটো চিমত সেই ৰিচাৰ্জ নাছিলে যে।
এ অ'।
তাৰাপা আকৌ মই ওৱান নাইনটি নাইন এটা এনেই মাৰিবলগীয়া হ'ল। তাৰপৰা আকৌ অ'ন কৰি দিছোঁ।
গ'ম পাইছো গ'ম পাইছো মই এদিনতটো মানে ময়ো তেনেকে অফ কৰি থৈ দিওঁ।
অ'।
এ, মোৰ এ-মানে সেই এ-এইটো কি বুলি কয় চি এ চত পইছা উলিয়াবলৈ গৈছিলোঁ।
অ'।
আহ, মই মানে-অ-অফ কৰিবলে পাহৰি থাকিলো, তাৰ-তাত গৈ মাৰি আছোঁ, মাৰি আছোঁ, এ-আধাৰ বা অথেণ্টিকেশচন ফেইল্ড ফেইল্ড আহি আছে, তাৰপৰা সিহঁতে ভাবিছে সিহঁতৰ মেচিনটো কিবা এটা হৈছে, তাৰপিছতে মোৰ মনত পৰিছে, যে মই আধাৰ বাইঅ'মেত্ৰিকটো অফ কৰি থৈ দিছোঁ।
অ', মই সিদিনা হেই জিঅ'লে পৰ্ট কৰিলোঁ যে এয়াৰটেল চিমটো, এতিয়াতো তেতিয়াওতো ফেচটো নলয়, আধাৰ অথেণ্টিকেশ্যনটো অফ বুলি দেখাইছে। তাৰপৰা ল'ৰাটোৱে সুধিলে, মই কৈছোঁ মই নাজানো নহয় এইবোৰ। কৰিব, তাৰপৰা সি যেনিবা মোৰ পৰা অ টি পিটো লৈ কৰি দিছিলে। তাত তোৰ দুটা অপচন আছে, হেৰি আনলক টেম্পৰেৰী আৰু আনলক পাৰমানেণ্টলি। সি চাগে সেইদিনা টো আনলক পাৰমানেন্টলি নকৰিলে, অকল টেম্পৰেৰী কৰিলে। সেইকাৰণে আজি আকৌ লক হৈ থাকিলে মানে।
গম পাইছো, সি মানে অকল সেইটো মুহূৰ্তৰ কাৰণে অন কৰিছিলে আও।
অ', এতিয়া মোৰ ৰাতিপুৱাই এইটো দুশ টকা এনেই খৰছটো বাঢ়িলে আও।
হ'ব, এই হা-হাজিৰা কৰিবলৈ যাৱৱে দেখোন, ন'? হাজিৰা কৰয়ে দেখোন হাজিৰা কৰি এদিন অক এঘণ্টা দুঘণ্টা হাজিৰা কৰি দিলে হৈ গ'ল আও।
এঘন্টা দুঘণ্টা হাজিৰা কৰিলে কি দুশ টকা পাবি?
বেছি পাবি তো, এঘণ্টা দুঘণ্টা হাজিৰা কৰি দিলে।
তাপা আজি ৰাতিপুৱা চাৰে চাৰিটাতে ফু ফোন মাৰিছে
অ', ধৰি পেলাই আহোঁ বুলি কৈ থৈ দিয় নহয় তহঁতি আগ-আগদিনাখন, পিছদিনাখনহে তহঁতি খেলি মেলি কৰ'।
ক', মই কালি কোৱাই নাই দেখোন তোক দৌৰিবলৈ যাম বুলি!
আ, মই ভাবিছোঁ আহিবি বুলিলিয়ে আও তেনে
মোৰ উঠো চাৰিটা। চাৰিটা চৌবিছ মানত ফোনটো আহিছে, মই সাৰ পাই গলোঁ নহয়! তাৰপা মই ভাবিছোঁ যাওঁ নে নাযাওঁ, তাৰপা আৰু যে নাযাওঁ বুলি কৈ আকৌ ফোনটো চাৰ্জত লগালোঁ, তাৰপা শুই থাকিলোঁ।
অ', গম পাইছোঁ। মই আহিবি নে নাহ' এনেই ফ্ন কইছো আজি ফিল্ডত ইমান মানুহো নাই বাৰু দেই, অকল আমি চাৰিজন। তিনিজনে প্ৰথম দৌৰি আহিছোঁ, তাৰ পিছত এজন এজনকে আহি পাঁচজন হৈছে আও।
তই অকলে দৌৰিছ নে লগত কোনোবা আছিলে?
নাই, অকলেই দৌৰি আছিলোঁ। তাৰপা মা-মানুহ আহি আছিলে আৰু লাহে লাহে।
অ, আজি কেইপাক মাৰিছ?
আজি পাঁচ পাকহে মাৰিব পাৰিলো দেই, আজি মানে তোৰ একদম ষ্টেমিনা নাইকিয়া নিচিনা হৈ গ'ল।
কি হ'ল, দিনে দিনে দেখোন কমিহে গৈছে, লোকৰ বাঢ়ে!
তাকে কি হৈছে জানো, একো ধৰিবই পৰা নাই দেখোন, এই আচলতে এই গৰম সেইটো কাৰণে হৈছে নেকি, মানে মোৰ চাইছোঁ, মোৰ এপাক মাৰা পিছতে গোটেই ঘামি মানে গা ধোৱাৰ নিচিনা হৈ যায়।
অ', এইটো এই আৰু আজিকালি মই-মোৰ হেৰি হয় দেই, আজিকালি পুৰা পানী খাই দিওঁ যে। পুৰা ঘামটো বাহিৰ হৈ যায়।
অ', সেই পানীটো বেছি খালে আও মানে ঘামটো বেছিকে ওলাই ন'?
আৰুটো এইবোৰ পানী বেছি খালে শালমইনাৰ কাৰণেও ভাল পিম্পুলছ।
ভালতো মই কালি আমাৰ কালি ইণ্টাৰ্ণশ্বিপৰ কাৰণে মাতিলে দেই মই ইণ্টাৰ্ণশ্বিপৰ কাৰণে গ'লো।
অ'।
তাৰপিছত আমিতো সিদনা চাৰিটা মানত গৈছোঁ আৰু। তাৰপা চাৰিটা মানত গৈ আমি তাত পাইছোঁগে তাত গৈ পাই গৈ মানে বাইদেউজনীয়ে ডে ওৱানৰতো আৰম্ভ কৰিলে ডে ওৱানত মানে প্ৰথম দিনা হেৰি আৰু মিক্সটাস্ক অইল বুলি আছে মাটিখিনি মিলোৱা।
অ'।
মানে মাটিত, মাটিত ধৰি লৈ এতিয়া কিবা কিবি বহুত মিলাব লাগে যে তাত মানে মাটিত এই বালি মাটি ফিফটি পাৰ্চেণ্ট।
মানে তই এটা পুলি ৰুবলৈ হ'লে তোক কথাটো কৈ দিছোঁ আৰু মাটি ফিফটি পাৰ্চেণ্ট বালিটো টেন পাৰ্চেণ্ট, তাৰপা ক'কনাত ক'কণাত চিড বুলি ক'কনাতৰ এই কিবাটো টেন পাৰ্চেন্ট তাৰপা এই কেঁচুসাৰটো টেন পাৰ্চেণ্ট তেনেকে গৈ মিলাই মিলাব লাগে মানে।
অ'।
তেনেকে কৰি মিলাই মানে সেই মাটিটোতহে তোৰ মানে ৰুব লাগে আৰু। তেতিয়া মানে হয়, আৰু তোৰ ধৰি ল' আমাৰ প্ৰথম দিনা সেইটো আম বাইদেউজনীয়ে ক'লেতো। আমি গোটেইকিটাইতো মানে ফটোটো মাৰি ল'লো।
উম।
তাৰপিছত এ, আমি মানে তেনেকে কৰি, কৰি তোৰ কিমান আঠ কালিয়ে আঠদিনৰটো কমপ্লিট কৰি আহিলোঁ অ'।
কি এদিন গৈয়ে তহঁতে আঠদিনৰ ইণ্টাৰ্ণশ্বিপ খতম কৰি দিলি!
অ', নেক্সটটো মানেটো এনেকে বেলেগ, বেলেগ গছৰ আৰু বেলেগ, বেলেগ গছত কেনেকে কাটিং কিবা তাৰপা গ্ৰাফ্টিং তেনেক কিবা কিবি বহুত আছে ডে থ্ৰী ডে ফৌৰ তেনেকে আমি তেনেকে মানে আহ অ'।
হেৰি তহঁতৰ কি ৰিপ'ৰ্ট লিখিছহে
লিখিমহে, আমি হেৰি আমাৰ আগত তাত এ, আমাৰ কলেজৰে বেলেগ ডিপাৰ্টমেন্টৰ এ, ষ্টুডেন্ট কেইটামানে কৰিছিলে।
আ
তাৰপা আমাৰ লগৰ এটাই মানে এই তাৰ এই লগ তাৰ লগৰ এজনী মানে সেইটো ডিপাৰ্টমেন্টৰ আছে। শুনিছ নাই, হেল্ল'!
অ', শুনিছ নেকি?
অ', শুনিছোঁ, শুনিছোঁ তোৰ মাতটো কাট খাই গৈছিলে যে।
সেইটোৱে তোও মাতটো কাট খাই গৈছিলে, এই মোৰ নেটৱৰ্কটো গুচি গৈছিলে।
অ', আহ, শুন আমাৰ, আমাৰ তাতে মানে তোৰ বেলেগ এটা ডিপাৰ্টমেন্টৰ হা, ষ্টুডেণ্ট কেটামানে কৰি আছিলে!
অ'।
অ', মানে আমাতকে আগত কৰিলে সিঁহেতে তাবা তাৰে তোৰ এ, আম-আমাৰ লগৰ এটাই মানে তাৰ লগৰ এজনীক চিনি পায় আৰু লগৰ এজনী সেই বেলেগ ডিপাৰ্টমেণ্টৰ আছিলে, তাৰপা সেইজনী পা মানে আমি গোটেইকিটাই সেইজনী পা আমি গোটেই ৰিপৰ্টটো মানে জেৰক্স কৰি লৈ ল'ম আৰু।
অ', তহঁতৰ সুবিধা হৈ গ'ল দেখোন।
আমাৰ দুইফালৰ পৰা সুবিধা হৈছে।
আৰু তহঁতৰ কি তহঁতৰ গোটেই কেইটাই কি এ একেটা ৰিপৰ্ট দিলে জমা ল'বনে, পঢ়ি নাচাব নেকি?
নাই ক'ত আমাৰ বহি চাব ন', আমাৰ ইণ্টাৰনেট মাৰ্কটো অলৰেডি প্ৰভাইডে কৰি দিলে।
আমাৰতো একেলগ একে হ'বলৈ নোৱাৰিব বুলি কৈছে।
নাজানো। আমাৰ তেনেকে নাচাব চাগে।
আমাৰ কি কৰিম মই লগৰ তিনিজনী নে চাৰিজনীয়ে লগতে বনাই দিব। মই কি কৰিম তোৰ এজনী পুৱা এদিনো লিখিম, ইজনীৰ পৰা ছেকেণ্ড দিনা লিখিম তেনেকে মই চাৰিজনীৰ পৰা মিলাই লিখি থৈ দিম।
তহঁতৰ হেনৰিটেন?
হেনৰিটেন নহ'লে তোৰ হেৰি ডি টি পি মাৰিলেও হ'ব।
অ' মই ডি টি পি কৰি দিম, নহ'লে মই হেৰি কৰিম আকৌ তোৰ বডৰ্ত তোৰ ধৰি ল এ, তাৰ টপিকটো চেঞ্জ কৰি আকৌ এনেকে তোৰ চেট জিপিটিৰপৰা জেমিনাইত মাৰি তাপাক কপি আনি কৰি ভৰাই দিম আকৌ।
অ' সেইটোও বেয়া নহয়। তাকে এই ত্ৰিশ দিনৰ ৰিপৰ্ট লেখাটো বৰ জেমেলা কাম হ'ব নহয়।
আমাৰ ত্ৰিছদিন নহয় নহয়, আমাৰ পোন্ধৰ দিনহে।
তহঁতৰ পোন্ধৰ দিন। অ' ত্ৰিশ দিন নহয় আমাৰ বিশ দিন হয়।
অ' আমাৰ তেতিয়া দহদিন। তহঁতৰ তহঁতৰ এশ বিশ ঘণ্টা নহয় জানো?
অ'।
আমাৰ ষাঠি ঘণ্টা।
অ'।
আমি পোন্ধৰ দিনৰ কৰিম।
আমাৰতো পাঁচজনীয়াকে এটা গ্ৰুপ বনাবলৈ কৈছে। গোটেইকেইটাই মিলি আলোচনা কৰি পঢ়ি লিখিবলৈ কৈছে। তাকে গোটেইকেইটাই একে একে হ'লে নহ'ব আকৌ, অলপ সাল সলনি হ'ব লাগিব।
উম, উম, গম পাইছোঁ। এ, নহ'লে হেৰি কৰিলেই হ'ল তোৰ গোটেই ৰিপৰ্টটোতো এনেকে কপি কৰিলি ন'
অ'।
চেট জিপিটি বা জেমিনাইত দি অলপ চেঞ্জ কৰি দিবলৈ কবি, দি দিলে হ'ল আকৌ চেঞ্জ গোটেইটো পি ডি এফ বনাই দি দিওঁ
দি দিব। এতিয়াতো বিছদিনৰ ৰিপৰ্ট লিখাটোয়ে সমস্যা হ'ব নহয়।
এই হেৰি কৰিবি আকৌ লেপটপত টাইপিং কৰিবি আকৌ। লেপটপত টাইপিং কৰি দিলেই হৈ গ'ল দেখোন তোৰ। হেল্ল'। শুনিছ নে নাই?
হা?
লেপটপত টাইপিং কৰি দিলেই হ'ল, লেপটপত টাইপিং কৰি দিলেই হৈ গ'ল দেখোন তোৰ।
নহয় লেপটপত বা ফোনত কিবা এটা টাইপিং কৰিবি। ফোনত টাইপ কৰিলে অলপ সহজেই হ'ব। লেপটপত কৰি থকাতকে।
এ, নহ'লে হেৰি কৰিলেই হ'ল জেম জে জেমিনাইটো অন কৰিবি ন'?
অ'।
তাৰে এই ভইচ টক, ভইচ টক এটা আছে নহয়?
অ' ভইচটো দিলে শুদ্ধকে লিখে নেকি মানে?
ট্ৰাই কৰি চাবি প্ৰথম দিনাখনৰ। নহ'লে চেট জিপিটিৰ লগত কনভা হা?
এইটো এ আইবোৰে বেছি অসমীয়াটো বাংলা কৰি পেলায়।
অ', অ'।
অসমীয়াটো ক'ম বাংলা ভাষা বেছি ইউজ কৰি দিয়ে।
অ' গ'ম পাইছো বাৰু সেইটো নহ'লে হিন্দীত কৈ দিবি ন। হিন্দীৰ পৰা তাৰ পৰা ইংলিছলৈ ট্ৰেঞ্চলেট কৰি দিলে হ'ল ন অসমীয়ালৈ।
উম, না অসমীয়াতে কিবা এটা কৰিব লাগিব লিখিম চাগে মই। সেই ডি টি পি মাৰিবলৈ ফোন হ'লে লেপটপৰ কিবা এটা।
অ' তঁত বাই বাইদেওয়ে ডি টি পি শিকালে নহয় এতিয়ালৈকে অ' বাইদেউ নহয় তহঁতি আগতে ডি টি পি জান।
ডি টি পি জানো ত অসমীয়া টাইপিং।
তাবা
এই তাকে লেপটপত লিখিবলৈ বহুত দেৰি লাগে আকৌ।
এই আখৰ কেইটা মুখস্থ নাই চাগে।
অ' মুখস্থ নাই ফাষ্ট টাইপিং নাহে।
গ'ম পাইছো আমি আগতে মোৰ লগৰতে মই আম আমি যেতিয়া ব্ৰাইডেল শ্বুট কৰি আছিলো ন
অ'
আমি তিনিদিন মান কৰাৰ পিছত আমি কীৱৰ্ড নাচাওয়ে ডাইৰেক মানে এনেকে পেৰিগা পেৰিগা বহুত ফাৰ্ষ্ লিখ লৈছিলো এতিয়া বাৰু অলপ পাহৰি গ'লো। কিন্তু আকৌ আকৌ যদি এদিন দুদিন টাইপ কৰি দিও আহি যাব মানে। এই তই তেনেকে টাইপিং কৰি থাকিব লাগিব অ' ডাইৰেক্ট অসমীয়াত লিখি চলো বেয়া
তহঁতৰ কি অসমীয়া টাইপিং মানে পুৰা কৰিছিল।
তেওঁ পুৰা কৰিছিলোঁ আৰু বহুত স্পীডত কৰিছিলোঁ আমি। সুধিবি আকৌ লগৰটোক যদি মিছা কৈছো।
মই হেৰি হলে এই এন এছ এছৰ পৰা যে মণিপুৰ গৈছিলোঁ। তেতিয়াতো চিনিয়ৰ দাদা এজন লগ পাইছিলোঁ সেইটো আ আমাৰ ইংৰাজী টাইপিংটো যিটো স্পীডত মাৰোঁ সিটো নোচোৱাকে মানে অসমীয়াতে ফোনত কিবৰ্ডতে তেনেকুৱা স্পীডত লিখি দিব পাৰে।
অ'। মই অসমীয়া অসমীয়া ফোনৰ কি বোৰ্ডটো নোৱাৰো কিন্তু মানে মই লেপটপৰ কীবৰ্ড তটোত মানে মোৰ মন লৈ গৈছিলে। ক'ত কি টো আছে তাৰ পৰা কেনেকে কি কৰিব লাগে চ'ব পাই গৈছিলো আৰু।
অ' মই পাওঁ কিন্তু টাইম লাগে মোৰ।
উম, গ'ম পাইছিলো মোৰ স্পীডতে হৈছিলে বাৰু দেই আগতকে।